হেল্ল'
আহ কোৱা। অ' কোৱা হেল্ল'
কি কৰিছা?
আছে এনে গা ধুই উঠিলো, গা ধুই উঠিছে এতিয়াহে।
অ' অ' উ উম। বাকি খবৰ খাতি ভাল?
অ' ভালেই খবৰ, অ' গা নাই
অ' ধুলো।
উম উ মই খালো তুমি খালা
অ ময়ো খালো
অ বাকী ঘৰৰ মানুহৰ চবৰে ভাল মই পটল আলু ভাজি
অহ
তুমি কিহেৰে খালা
দালি আছিলে আৰু কিবা আলু ফ্ৰাই
অ অ
অ
তোমালোকৰ অ বহুত গৰম পৰিছে ঘৰলে যোৱা নাই তুমি
নাই যোৱা গৰম বন্ধ দিলেহে গৰম বন্ধ দিলেহে যাব পাম মানে এনে এনে যাব নিদিয়ে আৰু যাব নাপায়
কেতিয়া দিব
জুলাই মাহৰ লাষ্ট ফালে দিম বুলি কৈছিলে
অ অ
তোমালোকৰ
আমাৰো গৰম বন্ধ দিবস জুলাই লাষ্টলৈকে দিব বুলিয়ে কৈছে আমাৰো
অহ তুমি ক'ত আছা এতিয়া
মই এতিয়া গুৱাহাটীত
অ
তোমালোকৰ ওদালগুৰি ফালে ফুৰিব লগা কি কি জেগা আছে কোৱাচোন,
আমাৰ ওদালগুৰি ওচৰত পাহাৰ ওচৰত মানে আছে পাহাৰ ওচৰ ৰে চবে মানে জাগা ফুৰা এনেকা তো পাহাৰ? হয় আৰু ডাউজেং বুলি আছে ভেৰকন্ধ আছে, গাৰ গুচি আছে আৰু গ্ৰেছলেণ্ড আছে বহুত আছে মানে নদীও- আহে ভালকে গা ধুব পাৰে ঠাণ্ডা পানী আহে। বহুত দূৰৰ দূৰৰ পৰা আহে মানুহ চাবলৈ।
অ অ,
তাতে ফটো চুত কৰিব বেকগ্ৰাউণ্ড ভালকে আহে জাৱা ফেলটো ভালকে। হেৰা আৰু,
অ আৰু?
আৰু পিকনিকো খাব পাৰে তাতে কিবা খানা পিকনিক। খানা বনাই খাব পাৰে আৰু। ভালকে আছে জাগা।
অ,
তোমালোকৰ ফালেও আছে ন?
অ আমাৰ ফালেও আছে আমাৰ ফালে আমাৰ ফালে। কৰ এটা ঘৰ নহয়
অ,
আমাৰ কৰংলতা ঘৰৰ ঘৰ আছে মুকু নগৰপতি। আমাৰ ত শুনিছা চাগে?
কি বুলি জাগাটো জাগা নাম?
পুৰ বৰঙাবাৰি।
অঁ।
তাৰপিচন তাত হেৰি আছে তাৰমানানে আ অৰুণাচল। ল মেপা ওচৰতে।
হয়।
অৰুণাচল যাব পাৰা কিন্তু তুমি আধা ঘণ্টাতে পাই যাবা। তাৰ পিছত আমাৰ তাত মন্দিৰ এটা আছে কল্যাণী মন্দিৰ বুলি কয় সেই মন বাঙৰ।
অঁ, মন্দিৰ বহুত ডাঙৰ কে নেকি?
অঁ, অঁ।
ওচৰতে ন তোমালোকৰ?
অঁ, আমাৰ ওচৰতে। নহয় আমাৰ ওচৰতে বহুত দূৰৰ দূৰৰ মানুহো চাবলৈ আহে। এই যে হিমন্ত বিশ্ব শৰ্মা তেওঁ যায় গৈছিলে বহুত দূৰৰ দূৰৰ পৰা মানুহ চাবলৈ আহে মন্দিৰ। ত আৰু আমাৰ তাত তাৰমানে এনেকুৱা বুঢ়ী আই থান বুলি আছে থান এখন সেই থান শুনো বহুত মানে অ বহুত মানুহ তালে যায়। বহুত মানে তোমালোকৰ এফালৰ মানুহো তালৈ যায় চাবলে।
আহ চাগে।
আমাৰ তাত অকমান আগলে আমাৰ ঘৰৰ। নাৰায়ণপুৰ বুলি কয় তাত মাধৱদেৱ জন্ম হৈছিলে ন? তাত মানে মাধৱদেৱৰ কলাক্ষেত্ৰ আছে। তাত আকৌ এই যে বুদ্ধিৰ যে মন্দিৰ বুদ্ধিৰ মন্দিৰ আছে। কত জাগা আছে? যাবা কেতিয়াবা আমাৰ ফালে অ মই হিন্দু?
অঁ।
যাবা কেতিয়াবা আমাৰ ফালে লৈ যাম। অ আমাৰ বিহু পাতে আমাৰ বহাগ বিহু। প্ৰথম বহাগ বিহু আহে বহাগ বিহুত আমাৰ আহ গৰু বিহু দিনাখন গৰুক গা ধুৱায়। সন্ধিয়া আমাৰ অ তাৰমানে গৰুক অ । নতুনকে মানে ৰছী পিন্ধায় তাৰ পিছত জাগ দিয়ে। তাৰ পিছদিনাখন মানুহৰ বিহু হয় মানুহৰ বিহুত আহ সৰুৱে ডাঙৰ ক। সেৱা কৰে তাৰ পিছত নতুন কাপোৰ পিন্ধে তাৰ পিছত আহ সৰু সৰু ল ছোৱালীয়ে কিনে হুঁচৰি গাবলৈ যায়। তাৰিছত ৰাতি যোনখিনি অ আগ মইও নাচিছিলো আৰু যোনখিনি মানে মাইকী মানুহ হয় ন। ৰাতি মাইকী মানুহ খিনিয়ে অ হুঁচৰি গাব যায়। আৰু তাৰ পিছ। দিনাখন গোসাই বিহু বুলি কয় সেইদিনাখনো তেনেকে হুঁচৰি গোৱা খিনিয়ে হুঁচৰি গায় আৰু গোস ভাই সকলে তেওঁলোকৰ এনেকুৱা নিয়ম আছে পালন কৰে। তেনেকে বহুত বিহু আছে আকৌ আমাৰ তাত আহ গছ বিহুও পালন কৰে।
গছ বিহু অ গছব মানে পালন কৰে আৰু।
অ', অ', তাৰমানে গছৰ তলত অ', নহয় গছৰ তলত। মানে মুকলি বিহু পতা হয়।
অ'। গম নাপাওঁ নহয় মই মানে খ্ৰীষ্টান হয় ন' মই সেই টোৰ কাৰণে আৰু বেছি ইমান গম নাপাওঁ।
আকৌ মাঘৰ বিহুতটো আৰু ভাল লাগে মাঘৰ বিহুত আ তাৰ মানে যোনদিনাখন উৰুকা হয়, সেইদিনাখন অ', ভেলা ঘৰ সজা হয় ভেলাঘৰত মানে ৰাতি যোনখি খিনি ডেকা গাভৰু থাকে তেওঁলোক ভেলা ঘৰতে থাকে তাৰ পিছত তা সেইদিনাখন চুৰ কৰিব পাৰে, চুৰ কৰিলে কোনেও কাকো নধৰে। অহ, হাঁহ, কুকৰা, মুৰ্গী। আ, গ এই যে নঙলা। আগফালে দিয়ে যে নঙলা। সেবিলাক অ', শাক-পাচলি সেবিলাক চুৰ কৰি আনি তাৰমানে ভেলা ঘৰতে যোনখিনি খৰি পায় সেই খৰিখিনিয়েই জ্বলাই মেলি আৰু যোনখিনি হাঁহ, কুকুৰা সেইবিলাক চুৰ কৰি আনি সেয়াকে বনাই মেলি খায়। আৰু তাৰ পিছদিনাখন অ', অ', একো নক কৰে আৰু তাৰ পিছদিনাখন মেজি জ্বলোৱা হয় ৰাতিপুৱা চাৰিটা, চাৰে চাৰিটা মান বজাতে। আৰু অ', বহুত আছে আৰু ল লগতে মানে অ', এনেকুৱা চাউল, তিল তেনেকে আৰু বুট তেনেকে দি এটা বনোৱা হয়, প্ৰসাদ সেইটো খোৱা হয় লগতে মানে আমাৰ যোনটো নৰ্মেল প্ৰসাদ সেইটোও বনোৱা আৰু তাৰ ওপৰঞ্চি পিঠাটো থাকেই বৰপিঠা বগা পিঠা তিল পিঠা নাৰিকল পিঠা নাৰিকলৰ লাডু পকা মিঠৈ সেইবিলাক চব থাকে অ ময়ো জানো বনাবোলে
অ কি কি বনাব জানে তুমি
ময়ো সব পিঠা পানিও সব বনাব জানো ভগা পিঠা তিল পিঠা বৰ পিঠা অ অ ভাপত দিয়া পিঠা নাৰিকলৰ লাডু পকা মিঠা হয় চব বনাব জানো ময়ো তিল তিলৰ লাডু আমাৰ অসমৰো ঢেৰাই অ নাৰিকলৰো অ গোটেই কেইটাই ভাল লাগে বাৰু
অ এইটো চাউলৰ পিঠাাগু় খুন্দায়ে পিঠা
অ অ চাওল
আহ
বাকী তুমি এতিয়া কি পঢ় আছে
এতিয়া নাৰ্চিং কৰি আছো তোমালোকৰ ঘৰত পিঠা পানী বনাম নাই
হা
তোমালোকৰ ঘৰত পিঠা পনা বনাই ন না
বনাই আমাৰ এইটো চাউলৰ গুৰিয়ে খুন্দি মানে বনাই পিঠা বনাই সেইবিলাকে বনাই নালে দি তেলত তেল পিঠা
অ আমাৰ কাতি বিহুও পালন কৰে নহয়
আহ
কাতি বিহুত আমাৰ এ তুলসী তলত চাকি জ্বলায় তাতে আকৌ লগতে পথাৰতো চাকি জ্বলায়
পথাৰত
অ কাতি বিহু তাৰমানানে কাতি বিহুত মানুহৰ গোটেই মানে যোনখিনি অ তাৰ মানে খেতি বাতি আৰু লগতে মানে বস্তু বিলাক খতম হয় সেইকাৰণে ক কাতি বিহুক কঙালী বুলি কয়
আহ
শুনিছা
অ শুনিছো
উম এই কাতি বিহুত অ কাতি বিহুতো চব পিঠা পানী বনোৱা হয় তাৰ পিছত তুলসীিত তলত বহিয়ে তাত অ প্ৰসাদ দিয়া হয় লগতে পিঠা পানীও দিয়া হয়
উম
তোমালোকৰ ঘৰৰত কেইজন আছে
কি কৈছা
ঘৰৰ কেইজন আছে তোমাৰ
মোৰ মা দেউতা বা মই আমি চাৰি জনাই
চবে ভালে আছে ন
অ চবৰে ভালেই
উম
আমাৰ ঘৰৰ ওচৰতে খুৰাহঁতৰ ঘৰ
অ',
তোমালোকৰ ঘৰত কেইজন আছে?
আমাৰো দেউতা মাৰ ভন্টি এজন ভাইটি এজন আছে। যে মই আছে। এনেও আমাৰ ভাইটিৰ কিবা আমাৰ দেউতা ভাইটি আছে। বেলেগে খাই আৰু এনে থকাতটো একে ঘৰতে থাকে।
অ - অ, আমাৰো ককা আইতা ঢুকালে।
অ',
আইতা আছে আমাৰ ককা ঢুকালে।
উম, আমাৰ এতিয়া অকলে আৰু কি কৰিবা। পেহীহতো বিয়া হ'ল।
অ',
পেহী আছিলে, জেঠাই আছিলে।
এতিয়া তিনিজনে আছে নেকি ঘৰত?
অ, এতিয়া অকল বাউ টো গুৱাহাটীতে থাকে এতিয়া মা-দেউতাই থাকে অকলে।
অ',
হ'ব দিয়া তোমাক মই পিছত ফোন কৰিম।
অ, ঠিক আছে দিয়া।